হেল্ল, অ,
কি কৰিছা?
এই, এনেই ঘৰতে আৰু। অ,
নাই, নাই ৰাতিপুৱা খালোঁ, দুপৰীয়া নাই এতিয়া খোৱা নাই আৰু।
অ, মই আছো আৰু বহি আছো, ভালে।
অ, অ,
মই এইফালে এনেই বহি আছো, হেৰি পাত ছিঙিব হৈছে নে নাই।
নাই, নাই অ, হৈছে। ত, অ, হৈছে বাৰু কিমান লাগিব।
অ, বঙালী লগাই দিব লাগে দেই, বাৰু ইমান জোক আছে ঐ।
শুনিছা, নাই?
অ, বঙালী লগাব লাগে কৈছিলে বা হেল্ল, মই শুনি আছো, এইবাৰ বঙালী লগাব লাগে, বঙালী।
হেল্ল, মই চোৱা নাই। অ, এবাৰ-দুবাৰ
বঙালী মানুহ লগাব লাগে, বঙালী মানুহ লগাব লাগে কচু
অ, নাই, নাই নিজেও পাৰিম হ'ব। বেলেগক নলগাওঁ।
নিজৰ পাৰিম নহয়, জোক আছে, জোক জোক।
এ
জোক আছে যে, ভয় লাগে মোৰ।
আজিকালি মানুহ পাবলৈ টান।
বিচাৰিলে পায়, বিচাৰিলে পায়। জোক কলে ভয় লাগে, সেইফালে গৈছিলো। ভালকে নাই আহা।
আকৌ নহা হ'ল।
অ, হেৰি অ, নহয়, সেখিলে সেখিলা আমি গৈছিলো নহয়, দুটা তিনিটা যুগ আহি ওচৰলৈ আহিলে আৰু মোক জোক
মোৰ চিন্তাই লাগিছে, কেনেকৈ ছিঙিম কাইলৈ বুলি।
হেল্ল, হেল্ল,
অ, অ, মই শুনি আছ।
হেল্ল,
শুনি আছো
কলটো লাগি আছেনে, কলটো লাগি আছেনে কাট খালা বাৰু?
হেল্ল,
অ, কলটো লাগি আছ
লাগি আছে, লাগি আছে মই শুনি আছোঁ। লাগি আছে বোলো। মই শুনি আছোঁ নহয়, কৈ আছোঁ কথা। হেৰী অ!